এ ঘৰততে ঘৰতে আছো দিয়া বান্দাতে বহি মেলি।
ময়ো সেই লগৰ এটাৰ পৰা ওলাই আহিছিলোঁ ঐ।
হয় নেকি? অ অ অ কিনোও কৰিবা আৰু।
হয় ও মানে এপাক ওলাই নাহিলে আকৌ মনতটো ভাল নালাগে বুজিছা। দিনটো সোমাই থকা হয় যে।
কাইলৈ মানৰ পৰা পুলৰফালে যাওঁ নেকি এপাক ওলাই ফ্ৰিজ হাৱকে খাওঁগে নেকি কাইলৈ মনত পৰা, মই তেনেকে ভাবি আছো।
সেইটো হয় কিন্তু তুমি কোৱাটো বেয়া নহয়। মানে এপাক ওলাও যোৱা হ'ব এপাক ওলাইও যোৱা হ'ব গোটেইকেইটা লেকসাৰো মাৰিলোঁ সেই নোৱাৰি দেই।
মই ভাবিছো কালইৰ পৰা ধৰি এই দূৰলে নগ'লো বোলে পুলৰ ওচৰলৈ বা কষ্ট
পুলৰ ওচৰ লগা উম উম পাৰি পাৰি। এ নালাগে আমি আমি যদি এই কচুহঁতৰ পুলটোৰ ওচৰতে বহোঁ নহয়
অ সেইটোও ধুনীয়া। তাতো ধুনীয়া
আমিনো কি আমি লেকচাৰহে মাৰিম আৰু দুই অলপ টাইম কথা পাতিম আৰু গুচি আহিম সিমানটো হে কথা।
এনেও কাইলৈৰ পৰা চাগৈ আমাৰ প্ৰজেক্টটো খতম হ'ব।
অ আমাৰ এন জি অ'ৰ কামটো কালিৰ পৰা শেষ হ'বলা।
তে-তেনেহ'লে আমি ধুনীয়াকে টাইম পাম।
আৰু নহয় আকৌ এন জি অ'ৰ কামটো শেষ হোৱাৰ পিছত আকৌ কেইদিনমান আকৌ মই আকৌ অকণ বহিবও লাগিব পঢ়াত।
পাৰিলে পঢ়া বুজিছা পাৰিলে বেয়া নহয় কিন্তু দেই কাজু দা
তেতিয়া মানে মই ওলোৱাটো অলপমান কমাই দিম।
নাই নে একো ডাঙৰ কথা নহয়, একো ডাঙৰ কথা নহয়। তুমি গাঁৱলৈ তুমি সন্ধিয়া ওলাই নলালে তোমাৰ একো ক্ষতি নহয়তো।
একো ক্ষতি নহয়। মানে এতিয়া মানে অকমান মোৰ সেই এন জি ৰ কামটো কাৰণে মানে অলপমান কথা বতৰা পাতি থাকিব লাগেতো। নহ'লে লিংকটো নাথাকিলে বেয়া যে। সেইকাৰণে মানে গম একো নাপায়তো সেইটোৱে কথা। এই এইকেইদিনমান মানে অলপমান ষ্টপ হৈ আছে বস্তুটো। আকৌ তাক আগবঢ়াব লাগিব।
উম নাই-নাই-নাই-নাই মোৰ মতে কৰা দেই। এতিয়াই-এতিয়া-এতিয়াই-এতিয়াই যদি এতিয়াই যদি কষ্ট নকৰা পিছত নিজৰে বেয়া লাগিব মনটো, ধেত চালা আগতেই যদি মই পঢ়িলোহেঁতেন।
নহয়, তেতিয়া আকৌ এনেকুৱা লাগিব সেই তেতিয়া যদি অলমান কষ্ট কষ্ট কৰিলোঁ হয়, ফটোৱামি নকৰি হয়নে?
মোৰ মতে, মোৰ মতে ধৰা তুমি সন্ধিয়া এনে ওলাই আহাতকে কামটো খতম হোৱাৰ পিছত তুমি অহ-অহ, পঢ়িলেতো একো ডাঙৰ কথা নহয় গাঁৱলে দুদিন
একো ডাঙৰ, একো ডাঙৰ কথা নহয়, একো ডাঙৰ নহয়।
মানে? মোৰ মতে তুমি ধৰা, মই কি ভাবিছোঁ জনা? তুমি ধৰা একো ডাঙৰ কথা নহয়, একো ডাঙৰ কথা নহয়।
কেইমাহ মান নোলাই পেলাই যদি চাপ'জ মই কথাটো কৈছোঁ নিজৰ যদি ভৱিষ্যতটে গঢ়িব পাৰোঁ ন'।
একো-একো ডাঙৰ কথা নহয়। এতিয়া তুমি ধৰা, তুমি ধ' তুমি বোলে ধৰা এ দুই-দুই তিনিমাহ ওলোৱা নাই, আমনি লাগিছে এদিন ওলাই আহি আহিলা এপাক, তাৰপিছত-তাৰপিছত এদিন-এদিন ওলাই আহিলা মাইণ্ডটো ফ্ৰেছ হ'ল আকৌ লাগি যোৱা কামত। মোৰ মতে কিন্তু কি-কি জান আকৌ ওলাই-ওলাই অহ, কিছুমান ক্ষেত্ৰত আকৌ ওলাই আহিলেও বেয়া। ওলাই আহিলে আকৌ আজিও যাওঁ দে, কাইলৈও যাওঁ দে।
এই তে মানে মনটো কি হয় জানা? এই কালি দেখোন গ'লোঁ, আজিও-আজিও এবাৰ যাওঁ, সেইটো সঁচা কথা।
এবাৰ তুমি যদি ঘৰত যদি সন্ধিয়া মনটো বহাই ল'ব পাৰিলা কিতাপৰ ওচৰত, তুমি ওলাব নালাগে আৰু নালাগে আৰু অহ। দুদিনমান কষ্ট হ'ব কিন্তু একো নাই।
কেতিয়াই ভাবি আছোঁ, মোৰ মাজতে হুই গৈছিল নহয়। মই নোলোৱা মোৰ মানে মই এনি টাইম খালী মোৰ মনটো গৈ থাকে তালৈকে, যে অলপ টাইম পালোঁ। পঢ়ি দিওঁ দে, সেই অলপ টাইম পালোঁ অলপ বহি দিওঁ দে, অহ। ত' এতিয়া মানে আকৌ কামটোৰ কাৰণে আহিছোঁ। কিন্তু মানে চাইড ইনকাম এটা লাগে ন' এন জি অ'টো দি আছে ধৰ যিমান যি হ'লেও।
নাই তোমাৰ এতিয়া ফোনো ৰিচাৰ্জটোকে ভৰাই থাকিব পৰা ৱাই সেই বিলটোকে
সেই-সেইটোৱে কথা হয় নহয়, নিজৰ বিলখিনি যদি নিজে দি থাকিব পাৰা, তেতিয়া মানে তোমাৰ উম, ঘৰৰ পৰা সুধিব নলগীয়া হ'লে সেইটোৱে ভাল আৰু।
সেইটোৱে ভাল তুমি বোলে এতিয়া সন্ধিয়া ওলাই গৈছা তাতো বোলে তোমাৰ যদি নিজৰ পকেটত থাকে। বহুত ইয়াতকে তোমাক একো নালাগে। বৰ্তমান সময়ত, বৰ্তমান সময়তৰ
আৰু বৰ্তমান সময়ত মানে তোমাৰ কি জানানে, নিজৰ হেৰি এটা মানে লাগে। ইনকাম চৰ্চ এটা কিবা এটা লাগে। মানে এতিয়া তুমি ঘৰত সুধিবলৈ
বেয়া লাগে, যিমান হ'লে বেয়া লাগে ন'। মোৰ-মোৰ মতে এটা কাম কৰা। বুজছা, মোৰ মতে তুমি ধৰা তুমিতো ধৰা বাৰটা এটাতে সুৱাৰ পৰা উঠা। উঠিলা, উঠি মেলি ধৰা গা পা ধুই ফ্ৰেচ-চেছ হৈ মেলি ভাত পানী খায়, অলপ এঘণ্টামান আধা ঘণ্টা, এঘণ্টামান তই ইউটিউবতে চাই দিবা।
অহ।
হা! চাই মেলি অলপ টাইম লোলা যোজা কিব কিবি যদি কাম থাকে এঞ্জজিঅ'-চেঞ্জজিঅ' সৰু সুৰা কামবিলাক কৰি ল'লা, কৰি মেলি সন্ধিয়াৰ পৰা লাগি যোৱা।
নহয় মই মানে কি ভাবিছোঁ জানা এইটো ধৰ কমপ্লিট হ'লে পিছত মানে মই ইমান গুৰুত্ব নিদিওঁ আৰু সেই বাকী যোনবিলাক এন জি অ'ৰ কামবিলাক আহিব সেই সেই এন জি অ'ৰ কামবিলাক মানে মই কি জানা মই লাহে লাহে কৰিম।
নহ তুমি এ দিনটোত এ এঘণ্টা দিলেও হ'ব।
অঁ সেইটোৱেই কোনোবা এটা টাইমত ধৰ মই এঘণ্টা নহয় বাৰু মই দুঘণ্টাই দিলোঁ ছাপ'জ মই কথাটো কৈছোঁ মই যেনিবা দুঘণ্টা আহিলো এটা টাইম উলিয়াই লম তাৰ কাৰণে চেপাৰেটলি। তাৰ বাহিৰে মই মানে ধৰ অকণমান ৰাতিপুৱা সোনকালে উঠি পেলাই পঢ়াত বহিম।
অঁ।
অলপমান পঢ়ি মেলি আৰু কি জানা অকল মানে ইউটিউবটো চালেই নহ'ব। ইউটিউবটো চোৱাৰ লগতে তুমি মানে এ খন নোট বনাই নিব লাগিব, যাতে তুমি সেইখিনি আকৌ যাতে পিছত যাতে ইউটিউবত বিচাৰিলে নাপালেও কথা নাই তুমি নোটখিনি পঢ়িলেই হৈ গ'ল।
সেইটো হয়।
প্ৰথমবাৰ একজাম দিবলৈ গৈছিলো কি জানা প্ৰথমবাৰ একজাম দিবলৈ গৈছিলোঁ এনেই পঢ়ি পেলাই মানে এম চি কিউ চাই পেলাই এনেই গ'লোঁ, জাহা তাঁহা টিক মাৰিলো সেইটো কামত নাই। তাৰ পিছত তাৰ পিছত মানে তেতিয়াই মানে গম পাইছিলো যেতিয়া তুমি নোট বুক নবনোৱা মানে তু মি নোটচ নবনোৱা তোমাৰ মানে লাভ নাই। এনে পঢ়িলা পঢ়া খিনি তোমাৰ এসপ্তাহ পিছত মনৰ পৰা উৰি গ'ল, চাওঁ বুলি ক'লো ৰিভিজন দিবলৈ তোমাৰ একো নাই।
তুমি কি কৰিবা জানা তেনে তুমি ধৰা দিনত যে পাৰিলে আধা ঘন্টা এঘন্টামান মেথছৰ প্ৰেক্টিচটো কৰি দিয়া দিনত কৰি দিয়া মে মেথছৰ প্ৰেক্টিছ দিনত এঘণ্টাকৈ ডেইলি লোৱা। এঘণ্টাকৈ ডেইলি লোৱা মেটছ যিমান আগবাঢ়ে হা ইউ ইউটিউবত ক্লাছ ক্লাছ উলিয়াই ল'বা। এতিয়া মেথছটো দি দিলে তুমি ত' সেইখিনি ফৰ্মুলাুঅ বুজাই বুজাই কৰি দিলে তুমি তেনেকৈ কৰি তুমি নিজে এবাৰ বুজি লোৱা।
মানে তোমাৰ মেথছৰ কিমানটা তোমাৰ প্ৰায় বিছটামান আহেনে চাব গ'লে?
আহে আহে আহে।
নহয় নহয় বিছটামান মানে কুৱেশ্যনৰ কথা কোৱা নাই তোমাৰ বিছটামান ফৰ্মুলাৰ বেলেগ বেলেগ ধৰক এল চি এম
মানে ইমান এইবিলাক আহি এইবিলাক আহে বাৰু এইবিলাক সৰু সুৰা এতিয়া তোমাৰ এনেকুৱা কিছুমান বস্তু আছে মেথছৰ তোমাৰ মাত্ৰ ফিগাৰটোহে চেঞ্জ হয়। বাকী ফৰ্মুলা একেই, তুমি যদি তেনেকুৱা ফৰ্মুলাত কৰি গৈছা তুমি উলিয়াব পাৰিবাই তুমি যদি বুজি পাই গলা নহয় তুমি উলিয়াব পাৰিবাই।
মানে কনচেপ্ট ক্লিয়াৰ লাগিব খালি ন?
কনচেপ্ট ক্লিয়াৰল হলে পাৰিবা তুমি যদি এঘণ্টাকে দেইলি দি এতিয়াৰ পৰা ন' যথেষ্ট বুলি কৈছো তোমাৰ। আৰু মাজে মাজে ইংলিছো চ চাই দিবা, ইমান চাব নালাগে মাজে মাজে চাই দিবা। আধা দেইলি বোলে আধাঘণ্টাকে মই ইংলিছটোকে চাই দিও।
তে মই মানে ইংলিছটো চৰি মেথছটো মানে বেছিকে ফ'কাছ দি পেলাই ইংলি ছো ধৰ অলপমানকে চাই থাকিম এতিয়া।
তুমি মেথছটো ফ'কাছ দিয়া মেথছ মেথছ ৰিজনিং একেলগে কৰি যোৱা। ইংলিছটো তুমি
নহ মোৰ মানে ৰিজনিংটোৰ ওপৰত মানে মোৰ নিজৰ বিশ্বাস এটা আছে বুজিছা সেইটো মানে মই মিছাকে নকওঁ, মই মানে ৰেচনিংটো ব হুত টাইম চাব নালাগে, অঁ কিন্তু প্ৰেক্টিছ কৰিব লাগিব। এই তাৰ কাৰণে মই ভাবিছোঁ কিবা এই কিতাপ এখন আনি ল'ম নেকি সৰু চাইজৰ বহুত ডাঙৰ নহয়। এই ধৰ প্ৰেক্টিচৰ কাৰণে যে ক'তো নাই কুৱেশচন বিলাক ৰিজনিঙৰ।
তুমি তুমি ইউটিউবতে এভেইলেবল পাবা।
ইউটিবত চাই লম।
তোমাৰ এভে এভেইলেবল আছে ইউটিউবত। আৰু তুমি তাতে কেইটা তোমাক। সেইখিনতে তোমাক পুৰণা পেপাৰো চ চলভ কৰি দিয়া তুমি তোলপ বস্তু আইডিয়া পাবা যে এনে- বা তেনেকুৱা কুৱেশ্যন আহে তুমি তেনেকুৱা তেনেকুৱা কুৱেশ্যনৰ বেছিজতে তুমি- তুমি মেটছখিনি প্ৰেকটিছ কৰিলে হ'ল।
এতিয়া ধৰ এতিয়া চাপ'জ মই কথাটো কৈছোঁ এতিয়া ৰিজনিং চিজনিং ধৰ তুমি- এইট পাছৰ ঠাইত তোমাৰ এই এছ এছ চি চি- হেৰি নিচিনা নাহে আৰু এছ এছ চিৰ যোনবিলাক ৰিজনং আহিব।
সেইবিলাক চাই লাভ নাই সেয়া চালে তোমাৰ একো নাই। কম আহিব তুমি ইয়াৰ আমাৰ অসমৰ ষ্টেণ্ডাৰ্ডত চোৱা এডিয়াৰি ষ্টেণ্ডাৰ্ডত।
গম পাইছোঁ গম পাইছোঁ কিন্তু এটা কথা ন। এই মানৰ তোমাৰ দুবছৰ চাই পেলাই গম পালোঁ এইবাৰ আকৌ- প্ৰশ্নৰ হেৰিটো চাগে অলপমান বাঢ়িব আৰু অলপমান।
প্ৰায় একেই আহে, প্ৰায় একেই আহে।
একে আহে নেকি? মানে যিমানটো আহি আছে সিমানটো বেচিছত চালেই হ'ল ন। এটা কথা বাৰু চোৱা এতিয়া অংকটো তোমাৰ কি এইট পাছৰেই দিব লাগিব। ন অংকটো তোমাৰ এইট পাছৰে দিব লাগিল ইংলিছো এইট- পাছৰে লাগিল খালী অকণমান হেৰি পৰ- মানে জিকিৰ পৰিসৰটো অলপ বেছি চাব লাগিব নেকি।
অ' জিকে পৰিৱেটো এতিয়া তুমি অল ইণ্ডিয়া বেচিছত চাবা।
গম পাইছো গম পাইছো।
নাই মানে অলপমান গুৰুত্ব দি লাগিব লাগিব বুজিছা? নহ'লে কামত নহ'ব! এনেকে থাকিলে মানে কি হ'ব দিন গৈ থাকিব! পিছত গৈ পেলাই পৰীক্ষা আহিব!
চেলোমনি বদোতি মানে, এইটো নহয় যে মই পষ্ট- ওলোৱাৰ পিছত এপ্লাই কৰো এপ্লাই কৰাৰ পিছত পঢ়িম এডমিট ওলোৱাৰ পিছত পঢ়িম? তে মোৰ মানে সঁচা কথা মোৰ মোৰ মন নাযায় দেই মই- কেতিয়াৰ পৰা মন নাযায় মোৰতো বেলেগ মই একো নপঢ়িলেও মোৰ জীৱনটো চলি যাব পাৰিম।
হেৰি মই মানে মিছা নকওঁ! মই মানে মিছা নকওঁ মই এবাৰেই মই ভাবিছোঁ যে মই এইবাৰ যোনবাৰ মই দিম, মোৰ ফালৰ পৰা মানে হাণ্ড্ৰেড এণ্ড টেন পাৰ্চেণ্ট দি মানে হাণ্ড্ৰেড পাৰ্চেণ্ট মোৰ ফালৰ পৰা দিম পালে পালো নাপালেই নায়। নেপালো নাই মই এইটো নকওঁ যে মই পাই যাম। নোপোৱাৰ চানস বহুত আছে ধৰ ৰিগ্ৰেট ফিল্ এটা নাথাকে। নহয় সেইটোৱে কৈছঁ মই নকৰোৱেই মই যদি এইবছৰ নাপাওঁ মই বাদেই দিম লগা হ'লে মই বেলেগ কিবা ধৰিম। তেতিয়া মই ধৰি ল'ম যে মোৰ ফালৰ পৰা মই যিমানটো পাৰিলোঁ দিলোঁ আৰু মই নোৱাৰিম মানে।
কিন্তু এটা কথা কিন্তু এটা কথা এইবাৰে মই জাষ্ট কথাটো কৈছো হা। ধৰা কাট অফ হৈ গ'ল এশ তুমি পাই গ'লা নাইনটি ফাইভ জাষ্ট তোমা মনটো বেয়া লাগিব কিন্তু নেক্স এক্সামত- তুমি পাবাই কাৰণ তোমাৰ ইমানেই হেৰি আহি যাব সেইটো তোমাক কোনো কাটিব নোৱাৰে নেকি। একজাম হবই
হেইটো কিন্তু সঁচা কথা! সেইটো হয় তুমি কোৱাটো আৰু এই যে তুমি যে গোটেই বছৰটো যে পঢ়িলা
অঁ
তুমি যে গোটেই বছৰটো পঢ়িলা তাৰ ধৰ ফলাফলটো তুমি এইবছ ছৰ নাপালে নেষ্ট বছৰ কিন্তু পাবা তুমি কোৱাটো ৰাইট
অঁ পায়!
সেইটো সঁচা কথা কাৰণ তেতিয়া তুমি ইমান জিৰ' পা প্ৰেক্টিছ কৰিব নালাগে নহয়,
নালাগে তেতিয়া তোমাৰ তোমা তোমাৰ তেতিয়া গোটেই হেৰি আহি যাব ন আইডিয়া টো ওচৰতে উম উম
কিবা কিবি ল'ম!
তাকে যি লাগে ক'বা হেল্প কৰিম!
অ কিবা কিবি অকণমান মানে দুই এটা মোক গাইড দি দিবা
অ দি দিম দি দিম যিমান খিনি পাৰো
উম তাকে এই মইয়ো যাওঁ আৰু বুইছা
লা লাগে লাগি যোৱাচোন
উম এই মই মানে এই লগৰটোৰ তাত আহিছিলো যে মইয়ো মানে যাওঁ আৰু ঘৰলৈ এই টাইমো হ'ল বুইছা এই লগৰ এটাক মানে আৰু ফোন কৰিবলগীয়া হৈ আছে
অঁ কিবা ক কথা আছে
গুটি বুলি লগৰ এটা আছে
অ
তাইক মানে সি কিবা বোলে নতুনকে কিবা হেৰি এটোত সোমাইছে লাগি যাম লাগি যাম এই কিবা প্ৰাইভেট জব এটাত সোমাইছে বোলো অ তাকে মানে সি মোক ক'ব আৰু উম কি কাম কি কথা কি বতৰা অঁ মাজতে কিবা বিচাৰি আছিলে আকৌ তাৰ লগৰ হৰয়ে যে কৰি আছে সেইকাৰণেহে অ হ'ৰ আকৌ মোৰ লগতে আছে ল'ৰাটো বিৰাট ভাল ল'ৰা হাঁ হাঁহি থাকে মিচিক মিচিক হাঁহি থাকে আকৌ
মাছ মছলত মাছ
বদমাছ কি কবা
উপায় নাই আৰু এতিয়া থাকেহে তেনেকে মিহি গুণ্ডা
তে তোমালোকৰ ভাত পানী হ'লনে নাই
ভাত পানী হৈছে আৰু খাম আৰু
উম আমাৰো হৈছে চাগে এপাক ঘৰলৈ গ'লেহে মানে গম পাম ঘৰ যোৱা নাই যে মই
অহ
অ বাকী আজি কি ৰাতি থাকিবানে নে কি এই নাই নাই দিনত খাইছিলোঁ অ মাছ
ট্ৰাই কৰিম যিমান পাৰোঁ যিমান পাওঁ ট্ৰাই কৰিম আৰু দিয়া
শুই যোৱা যে দিয়া
এ টোপনি আহি যায় যে
ঘৰলৈ যোৱাৰ পিছত চাই লও পৰিস্থিতি কি হয় কি ন
অঁ তাকে চাই লোৱা। মানে কাইলৈ কাইলৈ পৰহি মানে পৰহি পৰা লাগি যাব আৰু।
পৰহি পৰা লাগি যাম পুৰা, মানে মই টো মানে ধৰি লৈছোঁ আৰু এনেই ফটুৱামী নহয় আৰু এইবাৰ মানে চিৰিশ্লি এনে সেই কেই দিনো মই চিৰিশ্লি